অ' কি কৰিছা দেহা?
অ' দেহা হেৰি মই বহি আছিলোঁ, কোৱাচোন জান।
অ' ভালনেে তোমাৰ?
আছোঁ।
আজিকালি তোমালোক ইমান বেয়া, ফোন এটাও নকৰা পাই।
উম, এনেকে নক'বা আকৌ মই খুব ফোন কৰি থাকিব বিচাৰোঁ। অথনি মই ফোন কৰিছোঁ। উম, কেনেকে নক'বা আকৌ।
মই বহুত বেয়া পাইছোঁ তোমাক, বহুত দুখ লাগিছে মোৰ।
কিহৰ কাৰণে?
তুমি যে মোক ফোন এটাও কৰা নাই।
ই আকৌ কি কথা কৈছে। আছোঁ, তোমাৰ ভালনে?
ভালেই। এই ভাত কেইটামান খাওঁ বুলি বাঢ়িছোঁ।
অ'।
খালে নাই
খালো
কি চবজি আ
এই ভুল
ভুলো খায়নে মানুহে
শুদ্ধ খাব লাগে
ভুল আজিকালি ভুল খালেহে অলপমান শুদ্ধতটো হয়
হয় নি
উম হুম
মোৰ ইমান ভোক লাগিছে বোলো ভাত কেইটামান খাওঁ
উমহুম
তাৰ পৰা মনত পৰিলে ধাপকে ফুণ এটা কৰি চাওঁচোন বোলো
বঢ়ীয়া
এতিয়া কত কামত
এতিয়া কামত আছো
অ
কি চব্জি লগত খালা
খোৱা নাই খাওহে
আজি কি চব্জি বনাইছা
কালি ৰাতিৰ দালি আছে ভাজিও আছে তাৰপৰা এতিয়া মাছ বনাইছো
অ
তাৰ লগতে এগৰামান খাই দিওঁ
অ আচ্ছা
বাকী ঘৰৰ পৰিয়াল ঠিকে আছে
ভালে আছে ভালে আছে চব ধুনীয়া কে আছে হা
খেতি পথাৰ
খেতি পথাৰো ভালেই চলি আছে
অ
মাজে মাজে
অ
তোমালোকৰ কোৱা
আমাৰ কঠিয়াচঠিয়া পাৰিলো কিন্তু পানীয়ে পানীতলত ডুব খাই আছে
অ অ অ
সেইটো কাৰণে অকমান দিগদাৰ হৈ আছে
উম হুম হুম হুম
পানী ওলালে মানে পানীটো এতিয়া শুকাইছে বাৰু অকমান
অ
নুহকোৱা নহয়
উম হুম
পানীটো শুকালে মানেহে অকমান ভাল হ'ব আও
ঘৰত পৰিবাৰ চব ভালে আছে
ভালেই আছে, ছোৱালীয়ে মইয়েহে, মানুহ নাইয়ে নহয়।
উম।
মালিক কামৰ জেগাত
আচ্ছা আচ্ছা আচ্ছা।
উম।
উম।
এতিয়া ভাত পানী খালে আৰু?
ভাত পানী খালোঁ।
অ' অ'।
ভাত পানী খাই চাৰে সাতটা মান বজাতে চাইদত আহিলোঁ।
আজি ইমান সোনকালে?
অ', এই কাম চলি আছিলে চাইদত।
অ'। বৰষুণ-চৰষুণ দিয়া নাই নেকি সেইফালে?
এই এতিয়া জাষ্ট তুমি কোৱাৰ লগে বৰষুণকেইটা আহিলে।
ডাঙৰকৈ দিছে নে?
একদম।
আমাৰ ফালে ৰ'দ ওলাইছে বাৰু।
অ'
ৰ'দেই দিয়ে নে বৰষুণেই দিয়ে ভগৱানেহে জানে আৰু।
তোমালোকে উম, তুমি এইফালে দি দিলা আকৌ বৰষুণ কেইটা।
উম, ৰাতিপুৱা ঠিকছে ঢালিলে, দবা পিটা বৰষুণ।
অ'।
এই ছোৱালী স্কুললৈ যোৱাৰ আগে আগেহে বৰষুণ এৰিছে।
অ' অ'।
পৰীক্ষা চলি আছে যে সিহঁতৰো।
পিয়াঁজ খাইছ?
নহয়, সিহঁতৰো পৰীক্ষা চলি আছে যে।
অ' অ' অ', নহয় তুমি এতিয়া কাৰমকে কিবা এটা খালা।
অ' মাছ।
অ', ইমান খৰখৰিয়া নে?
উম।
উ
মই কেঁচা পিয়াঁজ নাখাওঁ নহয়।
হা হা হা।
মুখখন ইমান গেলা গোন্ধায়।
মুখখন বহুত গেলা গোন্ধায় অ'।
মাংসই খাব মন গৈছে, মাছ-চাছ খাবলৈ মন নাই।
অ'। এই কেতিয়াবা কেতিয়াবা আৰু খাব লাগে।
এই বইলা মাংসটো আজিকালি খাবলৈ ভয় লাগে, সেইকাৰণে নাখাওঁৱে।
উম। উম হুম।
আজি দিন হ'লেই দহ-পোন্ধৰ দিন, বইলা মাংস নোখোৱা।
অ'।
মাজতে সেই বাইদেউ ছোৱালী আহিছিলে বাইদেউ ছোৱালী আহোতে এশ টকা আনিছিলো সেই তেতিয়াই খোৱা আৰু মাছ মাংসও নানোৱে
অ আচ্ছা
আহিব হাঁহ এটা খাম এদিন
উম
মতা হাঁহ এটা থৈ দিছো
নিশ্চয় নিশ্চয়
উম
ভাবিয়ে থৈছো মই
অ
খাম বুলি
উম আপোনোকৰ অলপ পানী চানী বাঢ়িছে নে
বিৰাট পানী এককাল এককাল পালেগে চোতালত
উম অ
বহুত পানীও আমাৰ এইফালে আমাৰ শদি শদিয়া ছাইডে বহুত পানী উম উম পানীটো এতিয়াহে আহিছে অলপ
অ
অ পানীটো বোলে বৰষুণটো
আপোনালোকৰ ফালে ৰুইয়ে হ'ল চাগে
এ ৰুই হোৱা নাই এতিয়া কিবা চোৱা পৰিছে নহয়
অ নহয় আপোনালোকৰ সেইফালে মাটিবোৰ সোনকালে ৰুৱে বুলি কয় যে
ৰুৱে ৰুৱে ৰুইছে ৰাইজে তানা তন লাগি আছে
অ
ৰুৱা ৰুই আছে খোৱা খুৱাই আছে এই দিয়ে মানে সেইবিলাক
অ অ অ
সেইটো কথা আও
বাকী লৰাটো স্কুল গ'ল
গ'ল গ'ল গ'ল ছোৱালীও গ'ল ল'ৰাটোও গ'ল
ল'ৰাটো এইবাৰ কিহত
ল'ৰাটো এইবাৰ থ্ৰী
ছোৱালীজনি
ছোৱালীজনী হেৰি তোমাৰ ফৰ ফাইভত আছে
চাইকেল চলাই নাই
একজাম শেষ হল নহয় আমা উম এতিয়া একজাম নাই চলা
উম আমাৰ ছোৱালীহতৰ চলি আছে আৰু দুটা আছে আৰু মেথ আও অ ছবি
অ আচ্ছা।
উম!
মেচ আৰু ছবি চলি আছে।
হয় মেছ ছবি আছে আজি ইংৰাজী আছে।
অ আৰু দুদিন আছে মানে ন।
উম!
অহ তাৰপিছত আৰু তাৰ ভেকেশচন হবই নহয়।
উম! এক তাৰিখৰ পৰা ভেকচন আৰম্ভ
অহ উম হুম হুম
আৰুেশৰ বন্ধ দিব আপৰু-
অহ
আপোনালোকৰ ঘৰ বনাই আছে বুলি কৈছিলা ন বনাই হ'ল গে নেকি।
অ নাই হোৱা ও। কমপ্লেট হয় হা
আৰু কিমান বাকী।
উম বহুত বাকী আছে টিং চিং লগাব আছে ইটা গাঠিব আছেই। বহুত কাম আছে, লেট্ৰিন বাথৰুম হ'ল টিং চিং দি মেলি আজৰি চ মানে প্লেটটো বহাব লাগে আৰু বচ।
অহ।
হি সেইবিলাক নাই কৰা গে আৰু যেনিবা।
অ
এই লাহে-লাহে কৰিম আৰু এই নেক্সট বছৰৰ পৰাহে ধৰিম আৰু
অ'-অ' ডাঙৰটো ঘৰলে গৈছে নে?
আ এই মাজতে কেইদিমানৰ আগত গৈছিলোঁ।
অ',
তাৰপিছত যোৱা হোৱাই নাই নহয়।
ফোন চোন কৰিছে নাই?
ফোন যোৱাকালি আমাৰ এওঁক কৰিছিলে বোলে।
অ ', ঠিকে আছে।
ঠিকে আছে।
আকৌ গুৱাহাটীলে কেতিয়া যাব বোলে?
গলেই নেকি কালি।
কোন, কোন গৈছে?
বুঢ়া-বুঢ়ী হালেই গৈছে চাগে।
আকৌ থাকিবলে মাতিব বুলি কৈছিলে নহয়।
এ তাৰ বায়েক সতৰ আছে।
অ' নগলেও হ'ব বুলি কৈছে?
নগলেও হ'ব, বায়েক হেতে আছে নহয়।
অ
বাইদেউ হেতে আছে নহয়।
সিদিনাখনি আপুনি যাওঁতেনে অকলে গৈছিলে নে মানুহজনীও গৈছিলে?
নাই মই অকলেহে গৈছোঁ।
অ',
কিনো আৰু ইমান মানুহৰ মাজত আৰু ৰাতি কি ঘৰ
হম?
ঘৰো ঠেকা-ঠেকি বোলো ইমান মানুহ আছে।
কোন-কোন আছিলা?
আছে বাই দুজনী আছে
অ',
সেইকেইটা
কৰ-কৰ-কৰ বা?
এ, আৰু শদিয়াৰ।
শদিয়াতো আহি আছে নেকি?
ধেমাজিৰ আহ
চবেই আহিলে যে এইবাৰ?
এই খেতি চিজেন নহয় জানো, ইহঁতৰ খেতি ইয়াতো আছে নহয়।
অ', সিহঁতৰ এতিয়া ৰখীয়াও হৈছে আৰু
উম
ঠিকেই আছে।
খেতি আছে।
অ',
ত' আহিবই আৰু মানে
অ', অ'
এনেইনো ক'ত আহিব পাৰে, কামৰ কাৰণেহে আহিব আৰু।
মই ভাবিছোঁ বোলো আপুনিও গ'ল নেকি বোলো, তাকে তাতে আছেগে নেকি বুলিয়ে ভাবিছিলোঁ সেইবুলিহে
অ', নাই যোৱা কথা আছিলে
অ',
তাৰপিছত এতিয়া নকলে একো
ময়ো বন্ধ দিলে দুদিনমান থাকাকে যাম চাগে
অ', নিশ্চয়
বন্ধটো বোলো দিয়ক
অ'
একেবাৰে দুদিমান থকাকে যাম
অ' আহিবা
ভাবি আছো যাম বুলি, আমাৰ এইখিনি ওচৰতে নতুন ৰিজৰ্ট এখন খুলিছে নহয় গম পাই নে?
নাপাওঁ নহয় ক'ত?
উম, সেইফালে দুপাং
চুনাজুলী
ঠিক আছে দিয়ক তেতিয়া হ'লে মই অলপ পিছতে ফোন কৰিম ভাতকেইটা খাই লওঁ
কিয়?
ভাতকেইটা খাই লওঁ
অ' হ'ব দিয়া অ'
উম, উম